হেল্ল'।
অ', হেল্ল' কি কৰি আছা?
এইয়া চাহ খাই আছো, তুমি?
মই, এনেই বহি আছোঁ।
অ'। ভাত পানী খালা?
ভাত পানী খাইছিলোঁ, দুপৰীয়া। তুমি খাইছা নে?
খাইছোঁ, মানে দুপৰীয়া খাইছিলোঁ, এতিয়া চাহ খালোঁ, চাহ খাই আছোঁ।
আৰি খবৰ ভালেই?
খবৰ ভাল।
ঘৰৰ সকলোৰে ভাল?
হয়, ভাল, তোমাৰ?
মোৰো ভাল। ককলোৰে ভাল। ঘৰত
অ'।
কি গাড়ী?
ইট, চুইফট ডিজাৰ।
অ' কিমান পৰি, কিমান পৰিছে?
বাৰ লাখ মান পৰিছে।
কিমান?
বাৰ লাখ।
অ'। ওৱান ৰোড লৈছে?
অ'।
অ'। বঢ়িয়া। ৰেড কালাৰ নে হোৱাইট?
হোৱাইট কালাৰৰ।
অ', অ'। মোৰ, মোৰ তাত ৰেডটো বেছি ভাল লাগে।
উম। ঘৰৰ খকলোৰে হোৱাইট কালাৰৰ লৈছে।
অ'।
কি কৰি আছা?
চাহ খাই আছোঁ। তুমি?
মই এনেই বহি আছোঁ।
হে।
এনেই বহি আছো।
অহ। ঘৰত বহা নাই?
আ। কি কৈছা, কি কৈছা? মই পঢ়াত বহিছিলোঁ, অলপমান পঢ়িছোঁ আধা ঘন্টামান। এতিয়া অলপ জিৰণি লৈছোঁ কষ্ট লাগে বহুত গৰমৰ দিন যে।
অ' ৰেষ্ট লৈ কেনে পঢ়িবা, ইমান বেছি পঢ়িলেওতো বেয়া। বেয়া মানে মোৰত।। অলপ হেৰি লাগে মূৰটো ভাৰি ভাৰি হৈ যায়।
তুমি বুজিছা নে?
চাহটো খাই পাছত বহিম।
দুপৰীয়া কি খাইছিলা?
দুপৰীয়া ভাত খাইছিলোঁ, ব্ৰইলাৰৰ মাংস দি।
মই মাছ দি খাইছিলোঁ।
আহ মাছ কিনি আনিছিলে নে মাৰিছিলা?
কিনি আনিছিলি? বজাৰৰ পৰা। উম, পুখুৰী আছে মা মাৰা নাই।
অহ, পুখুৰীত মাছ আছেনে এতিয়াও?
মাছ আছে।
অ।
তোমালোকৰ পুখুৰী নাই?
পুখুৰী আছে পুখুৰীত বহুত মাছ এতিয়াও।
মাৰা নাই?
মাৰাই নাই, এইবাৰ। এইবাৰ মানে ডাঙৰ হ'বলৈ থৈ দিছে। আৰু আৰু বছৰ বা পিছৰ বছৰত মাৰিব।
খালি ডাঙৰ হ'ব আৰু ন?
অ।
উ, কি কি মাছ আছে চাগে?
মাছ আছে মানে আমি এৰা মাছ নহয়। মানে চান্দা আছে। ৰৌ মাছ আছে পাছত কি কয় এইটো? আৰু বহুত কিবা কিবি ইমান মনত নাই মাছ খিনিৰ নাম।
ডাঙৰ ডাঙৰ মাছ কি কি আছে?
ডাঙৰ ডাঙৰ বৰালি মাছ আছে। যে। বহুত ডাঙৰ পাঁচ ছয় কেজি হৈ যাব।
মাৰি খোৱা নে মাজে মাজে?
কি?
মাজে মাজে মাৰি খোৱা নে মাছ?
নাই এইবছৰ। বৰশীৰে মাৰো মাজে মাজে, এতিয়া মানে মাৰাটো কম হৈ গ'ল। পাছৰ বছৰত মাৰিম।
কিম তোমাৰ প্ৰিয় মাছ কি? কোৱা।
প্ৰিয় মাছ বৰালি মাছে ভাল লাগে।
উম। মোৰো বৰালিয়ে ভাল লাগে, বৰালিয়ে ভাল লাগে। সকলোৰে ফেভাৰিট প্ৰিয়। ৰিভেল
আমাৰ ঘৰৰ চবৰে বৰালিয়ে বেছি ভাল লাগে।
কাঁইট, মাইটো নাথাকে নহয়? সৰু ল'ৰা ছোৱালীয়েও খাব পাৰে।
উম।
সেইটো কাৰণে আৰু চবৰে।
অহ। কলেজ গৈছিলা?
কলেজটো আজি বন্ধ আছিল নহয়?
কিহৰ?
আজি বন্ধ দিছিল মানে কিবা এটা ফাংচন আছিল যে। সেইটো কাৰণে বন্ধ দিছিল। তুমি নাই যোৱা?
নাই, যোৱা নাই।
অহ।
উম, কি? কি কি চাবজেক্ট লৈছা?
হে!
চাবজেক্ট কি কি লৈছা?
চাবজেক্ট। হেৰি, কি কয় এইটো পলিটিকেল চায়ন্স, ইকনমিক্স, হিষ্টষ্ট্ৰি, আছামিছ, ইংলিছ। আৰু ৰিটেইল।
বিতেই ন? হয়, ছটা নহয়?
অ', ছটাইতো। তোমাৰ? তোমাৰ কেইটা?
মোৰো ছটাই।
অ', ছটাই কি কি?
আচামিছ, ইংলিছ টো থাক
অ', থাকিবই সেইটো কম্পালচাৰি আৰু হিষ্ট্ৰী লৈছো, ৰিটেল লৈছ আৰু জগ্ৰাফি লৈছো কম্পিউটাৰ চাইেন্ঞ্চ
অহ।
আৰু এই যে তোমাৰ লগৰ যে আছিলে।। তোমাৰ লগত যে, কেইজনমান ল'ৰাজন ইস্কুল ইস্কুলত যে আগত তোমালোকে এক লগত যায়। সেইবিলাক নাযায় স্কুলত এতিয়া?
কেতিয়া যায় মাজে, মাজে যায় বদমাছ।
অহ! সেই তোমালোকৰ ঘৰৰ ওচৰৰ যে ল'ৰা বিলাক।।
উম, যায় মাজে মাজে যায়। বদমাচী কৰে গৈ। কি কবা। ক্লাছত মন নাই, বেলেগ কথা পাতি থাকে সেই টো।
বহুত বদ মচী কৰে ক্লাছত।
উম,
সৰু থাকোতে একেলগতে পঢ়িছিলো নহয়।। বহুত বদমাচী কৰে। কৰিছে।
বদমচ সিহঁতে। কোৱা অহাকালি কলেজ যাবানে?
অহাকালি যাব লাগিব। তুমি?
যাম, বতৰ ভাল থাকিলে যাম।
অ যি গৰম দিয়ে থাৰ্টি থ্ৰী ডিগ্ৰী মাৰি দিয়ে। একেবাৰে।
উম, ওম বহুত গৰম দিয়ে।
বহুত মানে একেবাৰে বহুত বেছি।।
উম, উম
আমাৰো কাশ্মীৰত থাকিলেই ভাল হলে হয়।
উম
গোটেই জীৱনটো ঠাণ্ডাৰ ওপৰেদি কাটিলে হয়!
উ ৰাতি কেইটাত ভাত খোৱা।
ৰাতি খাওঁ চাৰে নটা মান বজাত
টোপনি কেইটাত যোৱা
এ আই পি এল চাই পাছত এটা ইনিংছ সমাপ্ত হলে পাছত ভাতখিনি খাই আকৌ চাবলৈ বহি যাওক
গোটেই খে খেল চোৱা!
আহ।
আজি কাৰ কাৰ আজি কাৰ কাৰ খেল আৰ চি বি আৰু কাৰ আছে
উম!
আৰ চি বি আৰু চি এছ কে ন উম ইয়ে ৰুম হয়
আহ
অহাকালি কেইটা বজাত স্কুল কেইটা বজাত যোৱা কলেজ।
স্কুলত মানে যাওঁ চাৰে আঠটা মান বজাত উলাও পাছত গৈ কেনে পাও নটা পোন্ধৰ মান বাজি যায় বহুত দূৰ নহয় আমাৰ ঘৰৰ পৰা!
উম উম কিমান সময় লাগে যাওঁতে,
হা
যাওঁতে কিমান সময় লাগে।
লাগে পঞ্চল্লিশ মিনিট মান,
পঞ্চল্লিশ মিনিট মান লাগি যায়। বহুত সময় লাগে কিহেৰে যোৱা,
যাওঁ টমটমেৰে যাওঁ!
উম! সদায় যাব লাগে ন
অহ!
সদায় যোৱা।
সদায় মানে যাওঁ মাজে মাজে সদায় নাযাওঁ আৰু,
যাবা ভালকে ভালকে পঢ়িবা।
অহ,
তেতিয়াহ'লে হ'ব আমালোকৰ ফালে কেতিয়াবা আহিবা।
হ'ব যাম যাম বাৰু সময় পালে, সময়ে নাপাওঁ স্কুলৰ পৰা আহি!
উম সময়ে পোৱা নাযায়।
চাৰিটা বাজি যায় স্কুলৰ পৰা আহোতে আহোতে কেনেকে যাম কোৱা।
উম! আহিবা সময় পালে আহিবা স্কুল যেতিয়া বন্ধ থাকে তেতিয়া আহিবা,
হ'ব বাৰু যাম।
হ'ব তেতিয়াহ'লে,
অহ!